হেল্ল' হেল্ল'
হেল্ল' অঁ শুনা পাইছেনে বাৰু
পাইছো পাইছো তুমি শুনা পাইছানে
ময়ো পাইছো পাইছো শুনা পাইছো।
অ
কি কি কৰি আহা।
বাকী আছোয়ে নে অকনমান বাকী বাহিৰতে বহি আ উম বাহিৰতে বহি আছো। তুমি কি কৰিছা
মইো এয়ায়া এনেই ভৰি হাত ধুই মেলি ভিতৰলে আহিছোঁ।
অ
বহুত দিন হ'ল বোলো তোমাৰ। মাহঁতো এয়া এনেই বহি আছে ভিতৰতে।
অ অ
উম।
কি ক'বলৈ লৈছিলা কোৱাহো।
অ তাকে বহু দিন হ'ল বোলো তোমালৈ কোনো ফোন কৰা নাই তাকে আজি বহুত দিনৰ মূৰত ফোন কৰিলো যে এ। এটা বিশেষ মানে কথা মানে মানে এটা বিশেষ টপিকৰওপৰত। মান কথা পাতিম বুলি তোমাৰলৈ ফোন কৰিলো।
হয় সেই টপিকটো এনেই কি জানিব পাৰিম নি। কোৱাচোন টপিকটোৰ বিষয়ে
অ টপিকটোৰ আহ বিষয়ে মানে তোমাৰ। উ এ এনে ধৰণৰ ভাগ্যৰ বেছি প্ৰয়োজন নে পৰিশ্ৰমটো। বেছি প্ৰয়োজন।
ভাগ্য সেই বিষয়ে মই কবলৈ ক'বলৈ হলে ভাগ ক ভাই মানুহৰ থাকিব লাগিব ভাগ্য় মানুহো থাকিব লাগিব আৰু পৰিশ্ৰমো কৰিব লাগিব দিব অ কিছুমান এতিয়া আমি আমাৰ নিজ চকুৰ আগতে দেখিছো যে। কিছুমান ল'ৰা ছোৱালী এতিয়া দাদা বাইদেউহঁতে আমাৰ স্কুলৰ ফিল্ডত দৌৰি আছে তেওঁলোকে এবাৰ দৌ। এবাৰ দৌৰোতেই তেওঁলোকে চাকৰি পাই গৈছে কিছুমান আকৌ আমাৰ দাদা বাইদেউতে দুবছৰ তিনি বছৰ এক একেলগে একে তাহত দাদাহঁতৰ লগতে একেলগে দৌৰি আছে। কিবা কৰি আছে কিন্তু তেওঁলোকে নাপালে। কিন্তু যিসকলৰ ভাগ্যৰ ভাল সেই ভাগ্য ভাগ্য ভালসকলে এবাৰতে পাই গ'ল। কিন্তু যিসকলে ভাগ্য নাই। কিন্তু ভাগ্য নাই বুলি ভাবিলে নহ'ব। ভাগ্য আমাৰো আছে। আমি যুজ যুদ্ধ কৰিবলৈ যুদ্ধ কৰিলেহে আমি জয় লাভ কৰিম
হয় হয়
যুদ্ধ নকৰিলে কেতিয়াও আমি জয়লাভ নকৰো।
জয়লাভ কৰিব নোৱাৰো হয়।
তেওঁলোকে এবাৰতে পালে কিন্তু আমি কিয় নাপালো সেই অৰ্থটো বিচাৰি ব লাগিব তেওঁলোকৰ কি ভাগ্য তেওঁলোকৰ ভাগ্য আছিলে নেকি তেওঁলোকে বোলে এইটো কামতে এইটো কৰি এইটোত পাই গ'ল। আমিও সেইটো দ্বিতীয়বাৰৰ কাৰণে প দ্বিতীয়বাৰৰ কাৰণে আমি সেই কামটো কৰিব পাৰ
কত? কৈ আহিবি।
অ' আমি এই বস্তুটো আমি নিজৰ মনত প্ৰতিজ্ঞা লব লাগিব এই কামটো কৰিম। তেওঁলোক তেহেই কৰিব পাৰে নে আমি কি নুৱাৰেনি ভগৱানে সকলোকে সমানে দিছে।
হয়।
অ' বোলে ভাগ্য কৈ ভাগ্যই মেইন নহয়, পৰিশ্ৰমে মাইন মোৰ মতে ভাগ্য ভাগ্যযই সকলো কাম নকৰে পৰিশ্ৰমেহে কৰিব।
হয়-হয়।
ভাগ্যইও কৰে কাম ভাগ্যইও বোলে এইবাৰ মোৰ ভাগ্য আছে মোৰ মোৰ লাগি গ'ল কিবা এটা চাকৰি কিন্তু ইজনৰ মোৰ লগত মোৰ ভাগ্যত নাথাকি তেওঁলোকৰ তেওঁ ভাগ্যও নহয় তেওঁ